সেই অ', অ', কৰিছিলোঁ। এ, হেৰি কি কয়
মানে কিবা কথা সোধা যদি সোধা। মই পষ্টত আছিলোঁ উত্তৰ দিবলে
হয়, হয়, মানে মানে সেউজীয়া শাক-পাচলি। সেউজীয়া, সেউজীয়া হয়, হয়। সেই সেউজীয়া, সেউজীয়া শাক-পাচলি কওকচোন আপুনি সেউজীয়া শাক পচলি ওপৰত আপুনি কৈ যাওঁক, আপুনি কৈ যাওঁক। এ, হেৰি সেউজীয়া শাক পাচলি সেউজীয়া শাক পাচ
সেউজীয়া শাক পাচলি তোমাৰ কোনটো বিষয়ে বিচাৰিছা? তোমাৰ এই, সেউজীয়া শাক পাচলি বুলি কওঁতে বিভিন্ন পাচলি আছে, যিবোৰ পাচলি আমি ধৰা এ, দৈনন্দিন ব্যৱহাৰ কৰি আহিছোঁ, সেইবোৰৰ ওপৰত সুধিবা নে, অন্যান্য ফল মানে সেউজীয়া পাচলি ফল-মূল। সেউজীয়া সেইবোৰৰ ওপৰত সুধিবা, কোনটো সুধিবা সেইটো মোক ও, বিতংকে কৈ দিয়াচোন? কৈ দিলে মই তেতিয়া বুজি পাম যে, অমুকটো ওপৰত। সেউজীয়া শাক-পাচলি? অ'। মই অলপ দিনৰ আগতে, অলপ মানে পাচলি খেতি কৰিছিলো। সেই খেতি খিনি মানে মই এনেধৰণে কৰিলোঁ, যিটো খেতি মানে ধৰা, মই আগে পিছেও কৰি আছোঁ, এতিয়াই নহয়। বহুত দিনৰ পৰা পাচলি খেতি কৰি আছোঁ। এই পাচলি খেতিখিনি মানে, মানে মই প্ৰথমতে আই অলপ পেলালোঁ। লাই খেলি পেলাওঁতে মই ধুনীয়াকে মাটিখিনি চহাই ললোঁ, চহাই লৈ মানে মই আচলতে কম পৰিমণে কৰিছোঁ যে, সেইটো কাৰণে কোৰ দি চহাইছো আৰু। কোৰ দি চহাই লৈ ধুনীয়াকে মানে মাটিখিনি গুড়া কৰি লৈছোঁ, তাৰ পিছত তাত কিছুমান মানে মই ৰাসায়নিক ও, সাৰ ব্যৱহাৰ কৰা নাই। মই গোবৰ সাৰ ব্যৱহাৰ কৰিছোঁ। গোবৰ সাৰ ব্যৱহাৰ কৰি মানে ধুনীয়াকে মই ছটিয়াই দিছোঁ। দি লৈ তাত মানে মই কি কৰিলোঁ, উম, সাৰ খিনিও মানে, গোবৰ সাৰ খিনিও মই মানে ইমান মিহিকে চালনি দি চালি লৈ পেলাই দিছোঁ, যিত মানে ধৰা তোমাৰ মাটিৰ লগত মিলি গৈছে সোনকালে আৰু। তাৰ পিছত মই দুদিন ৰাখিলোঁ, দুদিন ৰখাৰ পিছত তাত মই কি কৰিলোঁ - আকৌ মাটি অলপ চ আকৌ চহালোঁ সখিনি। চহাই লৈ তেতিয়া মই কি কৰিলোঁ হেই লাই গুটি পেলাই দিছোঁ আৰু, বীজ পেলাইছোঁ।
কেনেকে কৰা হয় সেইটো
তেতিয়া সেই পুলিখিনি মানে যেতিয়া সাৰ পাইছে উপযুক্ত পানী পাইছে ইমান ধুনীয়াকে হৈছে নহয়, মানে ইমান ডাঙৰ ডাঙৰ পাত হৈছে যিটো পাত মানে ধৰা সচৰাচৰ আমাৰ বজাৰৰ পৰা কিনা পাততকৈ মানে বহুত ডাঙৰ কাৰণতো উপযুক্ত সাৰ পানী পালে যে আৰু বীজ-বীজৰ পৰি উম, মান বীজখিনিও মানে বহুত মানে উন্নত মানৰ আছিল। সেইটো মানে অহ, কি ক'লে কি ক'লে?
সাৰ সেউজীয়া শাক-পাছলি খেতি কেনেদৰে কৰা হয় সেইটোৰ বিষয়ে ক'ব কাৰণ আপুনি কি ধৰণে কেনেকে
অ, মই কৰিলোঁ। মই কলোয়ে দেখোন মানে প্ৰথমে মাটিখিনি মই চহাই ললোঁ, তাৰ পিছত চহাই লৈ পেললে তাত মই অলপ গোবৰ সাৰ মিহালালো, মিহলাই লৈ মই দুদিন থৈ দিলোঁ, থৈ দিয়াৰ পিছত পিছত মাটি খিনি আকৌ মই কি বীজখিনি আনি লৈ বজ মানে কিনি আনিলোঁ। কানৰ পৰা কিনি অনাৰ পিছত, শুনি যোৱাচোন, এ সেইখিনি গুটি মানে মই ধুনীয়াকে থৈ দিলোঁ।
পাছলিবিলাক মানে
অ' কৈ যোৱা, কৈ যোৱা, কৈ যোৱা, শুনি আছোঁ, শুনি আছোঁ, তাৰ মানে সেইখিনি মানে ধৰা মই এ, পেলোৱা তিন দিনৰ পিছতে ধুনীয়াকে ফুট আহিছে সৰু-সৰু পুল, মানে ফুট আহিছে অহাৰ পিছত ক মানে ডাঙৰ হৈ আহিল। প্ৰায় বিশ দিন মানৰ পিছত মানে, মই পাত ছিঙিব পৰা হৈয়ে গ'লো। তাৰ পিছত, সেইখিনি মানে ধৰা যিহেতু মই বৈজ্ঞানিক সাৰ ব্যৱহাৰ কৰা নাই মানে, সেই মানে আমাৰ
সেই লাভো লুলেলাও কৰিলোঁ
মই যেতিয়া কৰিছোঁ, সেই খাই মানে বস্তুখিনি খাইও সোৱাদ লাগিছে আ আৰু মানে ইমান ধুনীয়া ডাঙৰ-ডাঙৰ হৈছ
হয়-হয় সদৰে হয় আৰু কিমান দিন পিছত তাৰ উপৰিও আপোনাৰ ভেন্দি খেতিটো আমি কেনেদৰে কৰি
অ', ভেন্দি খেতি, ভেন্দি খেতি মানে মই কি কৰিলোঁ অ' সেইউ সেউজীয়া মানে কি? কোনটো কব বিচাৰব সেউজীয়া পাচলিৰ ভিতৰত ভেন্দিও পৰে, অ' ভেন্দি কি কবা? ভেন্দি খেতিৰ বিষয়ে কবা, মই কৈ আছোঁ শুনি যোৱা, ভেন্দি মাটিখিনি মই প্ৰথমতে বজাৰ পৰা আনিলোঁ, মই ধুনীয়াকৈ মাটিখিনি চহাইলৈ লাইন লাইনকৈ মানে, গাত খান্দি লৈছোঁ, ৰোল বনাই লৈছোঁ, ৰোলত মই গুটিদি গৈছোঁ, বিজ বিজদি গৈছোঁ, দিয়াৰ পিছত এই মানে কেইদিনমানৰ পিছত দেখিছোঁ যে, দু, মানে এসপ্তাহৰ পিছ দেখিছোঁ, মানে ফুটি ওলাইছে সৰু-সৰু দুটা-দুটা দুফটীয়া হৈছে, তাৰ পিছত সেইখিনি মানে কমা নাই, মই কি কৰিছোঁ কেইদিনমানৰ পি আকৌ মই সেইিনি মানে গুৰিটো চহাই দিছো চহাই দি পেলাই তাত মানে আকৌ মই গোবৰ সাৰ দিছো পানী দিছো দি কৰি লোৱাৰ পিছত তেতিয়া মানে কি হ'ল কেইদিনমানৰ পিছত চাইছোগৈ যে সেইখিনি অলপ মানে ডাঙৰ হৈ আহিছে ডাঙৰ হৈ অহাৰ পিছত তাৰ পিছত লাহে লাহে মানে মানে মই ভেন্দি লাগিব ধৰিছে আৰু মানে চিঙি খালো আৰু পিছত আৰু কৈ যোৱা কৈ যোৱা
ইয়াৰ বাহিৰেওঁ
কৈ যোৱা মই শুনি আছো কৈ যোৱা কিবা কবা কৈ যোৱা মাত দিয়া নাই যে কিবা কবানে কৈ যোৱা। কিবা কবানে অ', তুমি মানে কি কিবা কব বিচাৰিছিলা যদি কৈ যোৱা মই শুনি আছো, ভেন্দি খেতিৰ বিষয়ে ক'লা তাৰপিছত কি খেতিৰ বিষয়ে কবা কি খেতি কি বিষয় ক'বা আৰু কৈ যোৱা ৰৈ থাকিব নালাগে কৈ যোৱা কৈ যোৱা ভেন্দি খেতি কি নহয় অন্যান্য বিভিন্ন পাচলিৰ খেতিও আছে। যিবোৰ খেতি আমি ধৰা ঘৰতে কৰি বিভিন্ন মানে পথ অৱলম্বন কৰিব পাৰো, মানে শাক পাচলি বিক্ৰী কৰিও আমি বহুত টকা পাব পাৰো। সেইবোৰ
বৰ্তমান
অ কৈ যোৱা এতিয়া তুমি মানে বুজিবলগীয়া কিবা আছে যদি কৈ যোৱা আমি লেচাই মাহ খেতিও কৰিছিলো এইবাৰ যথেষ্ট উন্নত সমানৰ মানে খেতি কৰিছিলো লেচাই মাহ খেতি মানে চাঙত আমাৰ যেতিয়া লাগি নহয় ইমান ধুনীয়াকে আমি দে মানে প্ৰায় বিক দহ বাৰ কেজিকে বিক্ৰী কৰি আছো লেচাই মাহ আৰু লেচ আৰু লেচাৰিটো মই মানে বিক্ৰী কৰি থাকো আৰু বিক্ৰী কৰি মা মানে মই ঘৰখনত মানে অভাৱ অভি অভিযোগ খিনি মানে ডেইলি পূৰণ কৰিব পাৰিছো, তোমালোকে কৰা নে নকৰা খেতি কৰা যদি কোৱাচোন কি কি খেতি কৈ কৈ যোৱা শুনি যাম খেতিৰ পৰা তোমালোকে কি কি মানে পাচলি খেতি উ কৰা তোমালোকে কি কি উপকাৰ পাইছা ক'ত
হয়, হয় অপকাৰিটো মানে কি হয় পাচলি খেতি কৰিলে ধৰ আপোনাৰ গছ ৰুব লগা কিছুমান বীজ অলপ বহুত টান হয়, মিশালটো ডাঠ হয় আৰু সিটো সিটো বীজ সৰ মিহি
উ'ম কৈ যোৱা কৈ যোৱা শুনি আছো।
সেই মাটিডৰা
অ',
আৰু যদিহে আপোনাৰ বীজটোৰ
কৈ যোৱা কৈ যোৱা মই মানে এনেকুৱা মানে প্ৰচেছত তুমি কৰিবা নহয়, যিটো প্ৰচেছ কৰিলে তোমাৰ উন্নত মানৰ বীজ মানে পোৱা আৰু যিটো বীজৰ পৰা তুমি মানে বেছি লাভৱান হোৱা সেই বীজটোহে কিনিবা আৰু যিকোনো বীজ কিনিলে মানে পুলিতো হ'ব গছ হ'ব। ধুনীয়া ডাঙৰ হ'ব কিন্তু তাৰ পৰা তুমি একো উপকাৰ নাপাবা, মানে লাগনটো কমিব তোমাৰ উৎপাদনটো কমাৰ লগে লগে তেতিয়া তোমাৰ কৰাই নকৰাককে সমানে হ'ব কি, কি?
তাৰপিছত পুলিটো লাহে
অ কৈ যোৱা মই শুনিয়ে তুমি মানে খেতিটো অকল ভেন্দিয়ে নহয় অন্য খেতিৰ কথাও কোৱাচোন যিটো খেতি মানে এতিয়া আমাৰ ধান খেতি ধান খেতিটো আমি কেনে ধৰণে কৰো সকলোৱে জানে অসমখন ধানৰ ওপৰত বিখ্যাত নহয় জানো ধা ধান মানে আমাৰ অসমৰ মানুহৰ প্ৰধান আহাৰটোৱে হৈছে ধান।
কি কয় এইটো যেতাৰ পিছত একদম ধুনীয়াকে বহুত দিন লাগে লহ হোৱাৰ পিছত আগকেইাল যেতিয়া মই কাটি দিওঁ মোৰ নিজৰ নিজৰ মতেই মই
অ নিজৰ মতে কাটি দিয়া নেকি মানে নিজৰ মতে কিয় কাটা
কি মই ইমান বেলেগক সুধি নিজে কাটে যেতিয়া তেতিয়া মানে কি হয় খিৰি দিয়াৰ লগে লগে আকৌ খি দিয়াৰ নিজ ধুনীয়াকে আকৌ দুটা পাত ওলাই মানে তাৰ পৰা এটা চিঙি দিলে দুটা ওলাই কিন্ত দুটা চিঙি দিলে চাৰিটা ওলায় মই খেতি কৰো ৰঞ্জিধানৰ
অ ৰঞ্জিত ধানৰ খেতি বৰো ধান তাৰপিছত তাৰত তৰা বাও তাৰপিছত বৰা ধানৰ খেতি জহা চাউল জহা ধান কৰেনে নকৰে জহা খেতি মানে এতিয়া এতিয়াৰ দিনত জহা ধানৰ মূল্য কিমান জহা ধানৰ চাউল এক কেজি চাউল আমি এশ টক লৈকে বিক্ৰী কৰিছো তোমালোকে কিমানত বিক্ৰী কি কৰা নাজানো কিন্তু আমি এশ টকাৰ মানে অধিকত বিক্ৰী কৰিছো চিজনত মানে এনেকুৱা হয় নহয় বহুত পইচা পোৱা যায় জহা ধানত এতিয়া মানে উম জহা চাউল আছে নে নাই
হয় হয় হয় হয় আছে আছে আছে ঘৰতে আছে হয় হয় হয় এবাৰ কৰিছ
আমাৰতো বৰা ধানটো ইয়াত মানে বহুতেই খেতি কৰো যিটো খেতি মানে চৈ মানে মুনে মুনে বিক্ৰী কৰো উ আৰু বহুত পইচাও পাও চিজনত যেতিয়া বিহু আহে যেতিয়া ঈদ আহে বা পূজা পাৰ্বনত মানে যেতিয়া ব্যৱহাৰ হয় বৰা চ ল বিশেষকে আমাৰ তি পিঠাটো চাউলতোন বৰা চাউলতো নহ'লেতো তিল পিঠা বনাবই আৰু তিল পিঠাটোৰ কাৰণে মানে আমি কি কৰো এ চাউলকে বিক্ৰী কৰো কৈ যা শুনি আছো যিমান পাৰা।
হয় হয় হয় হয় কষ্ট কৰি খাব লাগিব আমি যিহেতু খেতিয়ক তাৰপিছত আপোন তাৰ বাহিৰেও আমি কলৰ খেতি
অ কলৰ খেতি কৰা কি কলৰ খেতি বুলি কওঁতে ধৰা ভীমকল চেনী কল আঠিয় কল মনহকলল মালভোগ কল এনেকুৱা ধৰণৰ খেতি তোমালোকৰ তাতো হয় চাগে কলৰ বাগিছা উ দেখা পাইছোঁ তোমালোকৰ ঘৰলে যাওঁতে তোমালোকে সেইখিনি কল মানে আনি লৈ বা কল যেতিয়া ৰোৱা সেই কলৰ পুলি খিনি বাহিৰত বেছিকে হৈ যায় সেই পুলি খিনি তোমালোকে বিক্ৰী কৰি দিব পাৰা বিক্ৰী কৰিলেও পুলিতো পইচা পাবা যেতিয়া দেৱালি আহে দেৱালিত কলহ পুলি এটা এটা কলহ পুলিতে এশ দেৰশ
ভাদৰ মাহত তাৰ ভাদ মাহত আমি তিথি এনেকে মাধৱদেৱৰ তিথি আম খেতি কলৰ কলৰ খেতি কৰোঁ ত আমি